হেল্ল',
অ কি কৰিছে।
এ সন্ধিয়া লগা ধুপ ধুনা জ্বলাই।
অ অ ময়ো এয়া। ধূপডাল জ্বলাই থাকোতে নে আপুনি আপোনাৰ ফোন আহিছে মানে।
অ অ।
ধূপ দাল জ্বলাই আহিছো। বাকী কঠীয়া তুলিলে নে কি?
কঠিয়া তুলিলো অ কঠীয়া তুলিলোগে চৰাশী হ'ল। বোকা দি থোৱা আছে।
কাইলে এতিয়া বোকা দিব নেকি।
বোকা দি থোৱাই আছে মানে আমাৰ নোৰো।
অ,
বেলেগে একঘৰ ৰুম।
অহ,
তাৰ পাছতে তোৰ ৰুই পেলাই আজৰি হৈ যদি সময় হয় তেতিয়াহে ৰুমগে সময় নহলে নোৰো। পৰহিলে ৰুম ইমান মানে হেৰি নহয় আৰু
অ অ,
এ গৰু নাই যে। ট্ৰেক্টৰে হাল বোৱা যে বাটবোৰ যেনি তেনি মানুহবকে মাৰি দিছে সেই তেনেকুৱা অসুবিধা। কাৰণে হে ৰুবলগীয়া হৈছে আকৌ।
এ সেইটোৱে অকল এই ট্ৰেক্টৰ জহতে মানুহবোৰ ইমান লৰালৰি কৰিবলগীয়া, যে মানুহবোকে একেদিনাই হাল বাই পেলাই দি দিছে আৰু।
অ মানুহ আৰু তাতে কি হৈছে হেৰি চ ঘ মানুহবোৰ গোট খাই গোট খাই লৈছে এইবাৰ বৰ হাজিৰা চিষ্টেমলে যোৱা নাই।
অ,
দুই এঘৰ এ হৈ নিজে নিজে ৰুইছে যা গৰুহাল আছে।
অ, অ,
যাৰ গৰুহাল নাইকিয়া তোৰ সেইবিলাকে ধৰ হেৰি কৰিয়ে ৰুইছে।
এ ভালে হৈছে ভালহে হৈছে এনেকে এইটো চিষ্টেমত কৰি লত বাৰু। হয় নে ধৰক বেছি দিন নালাগে। বেচি দিন নালাগিব আপোনালোকে হেৰি গৰু বাটৰ ওচৰ সেইখিনি ৰুইছে নে নাই।
নাই ৰোৱা, এইকণ শাওনত ৰুম বুলি ভাবিছো, প্ৰত্যেকবাৰ আহাৰতে ৰুও, হেৰি জপ-জপ কে হয় অ।
অ-অ, এতিয়া নৈ ভিতৰতো ৰোৱা নাই নহয়?
নৈ ভিতৰতো ৰোৱা নাইকিয়া, তাকে এতিয়া মানে বাটটো হেৰি হ'ল।
ইফালে থকাবোৰ ৰোলে নে, দূৰণি
অ ৰোলোগে, ৰোলোগে সেইয়া ৰোলো, এই এইখন কি হ'ল, বাটটো তোৰ ট্ৰেক্টৰ আনি-আনি দ হৈ গৈছে, ট্ৰেক্টৰ ফচে বুলি ভয় লাগে নহয় মই যহতেহে মানে এতিয়া আকৌ দুইটা ভাগিনেই নহয় জানো
ইটোও ভাগিন, সিটোও ভাগিন সেহতৰ এতিয়া দুইটাকে লগাইছো অৰ অকন, তত অকন, তেনেকে বোৱাইছো জান নাই। উম ইঘৰো বেয়া নাপাওক, সিঘৰো বেয়া নাপাওক বুলি।
হয়-হয়।
নতুবা এতিয়া এইফালে লগালে এ তাক বেয়া পায়, সিফালে লগালে বেয়া পায়, সেই এতিয়া য'তে-ত'তে বোলো
আপোনালোকে টুটেল কে কেইবিঘা কৰিবনো মাটিনো, এবাৰ কেইবিঘা কৰিব খেতি?
এ মাটি ছয়-সাত বিঘা মান হ'ব। তাকে এতিয়া নৈ ভে দলেতো সাত মানে ৰুবগৈ ইমানখিনি নোৱাৰি আৰু, অকণমান ৰুই বাকীখিনি মাহ পাতি পাৰি দিম।
অহ-অহ, অহ-অহ-অহ। ছোৱালী এইজনী, দিনটোৱে মোৰ ওচৰতে আছে।
অ তাৰপিছত হেৰি ই অহাই নাই।
এজন অহা নাই, এজন অহা নাই, আহিব আৰু এতিয়া উম। তাৰপৰা বাকী হেৰি আপোনাৰ, ল'ৰা-ছোৱালী কেইটা ঘৰতে আছে নে?
আছে ল'ৰা-ছোৱালী কেইটা, এইকেইটা ল'ৰা এই এজন আহিছিলে মাষ্টৰ এজন
অ।
নাটৰ কিবা হেৰি অ ভাও আছে, ভাওৰ মানে প্ৰেক্টিচ দিবলৈ আহিছিলে, সি ওচৰৰ ল'ৰাটোক দিছে, তাক শিকাই দিছে মানে সি।
অহ
তাৰ পাছতে এতিয়া হেৰি হ'ল আকৌ, এ ই মানে প অ শব্দ গাঁথনিবলাক অকমান ভুল হৈছে কিবা, সেইকাৰণে আজি মাষ্টাৰ জনে মোক কৈছে, পিতিছো দুইত চাট দি-দিছো বোলে চাট বহি যোৱাকে, কিহৰ পৰা টো শব্দ গাঠনি গাঁথনিবোৰ ভুল হৈছে নে?
এ ল'ৰাক মানে আপোনালোকৰ ল'ৰাক?
অ। উম হেৰিতো ঠিকেই আছে, ক্লাছটো কৰি আছ উম' ইংৰাজী ক্লাছ কৰি আছে অ।
অ-অ-অ।
ছোৱালীও আকৌ আজি কলেজৰ এন চি চি হেৰি কিবা হেৰি আছিলে তালে গ'ল, গৈ পেলাই তাতে অসুবিধাও হ'ল তাই, আহি পেলাই তাই হ শুইয়ে আছে বাৰু, টিউচন আছিলে টিউচনলে গ'ল।
তা-তাই এন-চি-চি ক্লাছ আছিলে?
অ মিটিং আছিলে মানে, সিহঁতৰ কিবা হেৰি দায়িত্ব দিছিলে।
আহ।
কলেজতে মিটিংঙলে দায়িত্ব পৰিলে যাব লগীয়া হয় নহয়।
অ-অ-অ। তাৰপা হেৰি এইটো কি আপ দাদা ঘৰতে আছে নে।
এ দাদা আমই দুইটাই কঠিয়া তুলিলোগে তুলি আহি পেলাই এতিয়া স হে গাত,
অ অ অ হেৰি আপোনাকৰ আপোনালোকৰ। কাষৰ ঘৰ হয় এই কি কঠীয়া কোনে বোৱাৰীজনীয়ে তুলিছে না।
বোৱাৰী জনীয়ে বোৱাতিয় তৰে দুইটাই তুলিছে আৰু মোকো তুলিবলৈ কৈছিলে এতিয়া মোৰ নিজৰে, বোকা দি থোৱা থাকিলে চা মই বাৰু কেনেকে তোলোগে।
এতিয়া কাইলৈনো কিমান দিছে বোকা।
এবিঘামান দিছে বোকা।
অ অ,
এ মানে হেৰি আকৌ এ,
পা চিট দিছে নেকি।
এটা চিট দিছে অ ৰোৱনী সৰহজে অকন অকনকে দিবলৈ আমিয়ে শাক দিছো হেই, এইটো কি একেলগতে দি দিলে বিঘা বিঘা গুচি যাব চাৰি দিনত চাৰি বিঘা আজুৰি হৈ যাব আৰু
উম অ অ,
সেইটো কাৰনে এতিয়া, মানে কঠিয়া তোলা মানুহো নাই পোৱা আকৌ মই এই ওচৰৰ মানুহ এজন আছিলে সেইজনৰ কথা, কৈছিলো মই বোলো লগাই দে তুলিবলৈ,
আমাক, কৈছিলে আমি আকৌ নোৱাৰো নিজৰও তুলিবলগীয়া হৈছে নহয় জানো এইবাৰ চাম মই হাজিৰালৈকে যোৱা নাইকিয়া কে, কামো বেয়া কাৰণে।
এ হয় হয় হয় আৰু যিহে, গৰমো হৈ যায় আপোনালোকৰ এতিয়া চিষ্টেমটো ভাল হৈছে ৰাতিপুৱা চাৰিটাত। তা গৈ আকৌ নটা দছটালৈ ঘৰ পাই সি ন,
অ দছটা বাজে কেতিয়াবা আজি দহটা বাজিলে মানে হেৰি এক, অ অকমান কেনো কি এৰি থৈ আহিম আৰু
অ,
সেইকাৰণে বোলো নহয় এদাই কৰি থৈয়ে আহো বুলি,
অ যোৱাতো গোটেই গোটেই কেইজনী লগতে যায় নে কিনো।
অ লগতে যাও,
অ আমাৰো আজি এতিয়া হেৰি আমাৰ ঘৰৰ মাটিক হাল বাই থৈছে এতিয়া এয়া, কাইলৈ ৰুব লাগিব কাইলৈ বোলে একদম চাৰিটা মানতে উঠিম।
অ তিনি বিঘা তিনটাতে উঠে আমাৰ এই বোৱাৰীকেইজনী উঠি পেলাই। ফোন মাৰি থাকে তাৰপিছতে মই মানে কি এইকেইদিন ছোৱালীও ঘৰতে আছিলে তাই বন মলা কৰি আছিলে।
এতিয়া আকৌ মোৰহে অসুবিধা হব বনোৱা মেলাৰ পৰা আকৈ দাদা কামলে গলে ধৰ ভাতকেইটা, কিটা নো খাই নগলে নহব।
নহব এই মোৰ এতিয়া সেই টোৱে হৈছে কাইলৈ এতিয়া এজন আকৌ কামলৈ যায় নেকি। সি নে মই একদম সেইটাতে বোলো চাৰিটাতে উঠিম, উঠি লৈ পেলাই উম ভাতকেইটা নবনাওৱে চাহ তাহ একখন খাই পেলাই গুচি যাও। তাৰপিছতে ন পান বটাললৈ গুচি আহি আজি এই ওচৰৰ মানুহে ঘৰ পৰা দুৰ গাখীৰ আনি থোৱা আছে। তাৰপা সেই দৈ গাখীৰ বোলো জলপানকে খাই, আহি পেলাই ভাত বনাম হি বোলো ন
এ আমাও পায় নহয় মানে ভাতকেইটা বনাই থৈ গ'লে ধৰক গাখীৰকন খিয়াই চেকি গৰমাই গাখীৰ কনে খাই যাব পাৰে। ল'ৰা-ছোৱালীয়ে নাখায় আক' গাখীৰ দালি ভাজি লাগিব।
নহ'লে ভাত নাখায় অ'। আমাৰ এতিয়া মানে ঘৰতে গাখীৰ হৈছে এক লিটাৰ মানকে ওলাই। এতিয়া গাখীৰ ৰাতিপুৱা ৰোজটো খাই দিয়াত নো মই আজৰি হৈ যাওঁ। আহি লাগিলে দুপৰীয়ালে বনাওহি।
মই এতিয়া কাইলে যাওঁনে, আকৌ কামলে গ'লেও সেয়াহে ভাতকেইটা কি কৰা যায় আজি পাতি থব লাগিব। এতিয়ানো ক কি ক'ব সেই ছোৱালীক চিনেমা চাবলে যাব লাগে চিনেমা চাইগৈ। তাৰপিছতে ঐ উম, মই আমাৰ হৈ তাৰে ভাইটী এটালে ফোন কৰিলো টিকেটটো কাটিবলে। তাপা সি আকৌ ক'লে বোলে এইখন চিনেমাখন বৰ ভাল নহয় আমি নাচাওঁ। তাপা মই বোলো যা ভাল নহয় যদিনো চাবলৈ মোৰ পায় ভাল নাপাওঁ চিনেমা চাই, হলটোত সোমোৱাৰ লগে লগে তেতিয়া মানে মূৰটো কিবা এটা কয় গুম গুম গুম গুমনি তোৰ তোৰ ঘুৱা ঘুৱা লাগে।
অ' হেৰি যে এচিটো দি দিয়ে যে, গুম-গুমনিটো লয়।
অ' কিবা মোৰটো ঘুৰুৱা ঘুৰুৱা পাওঁ। তাৰ পৰা বোলো বাদ দে চিনেমা নাচাওঁ। তাপা তাইক আ তাইতো আও কান্দিছে আও এইবোৰ চিনেমা চাবলে যাওঁ। মই বোলো চা তাতকে চিনেমা চোৱা পইচাকেইটাই কিবা এটা ওলাই গৈ খাই আহিবিগে দে। সেই বুলি ক'লো, এতিয়া সই বাপেক আহি পোৱাহি নাই ধৰ ফৰাই আছে ক'বাত কিবা এটা খুৱাই আনিবগৈ লাগে।
এতিয়া চা খেতিৰ চিজেন আকৌ সেই চাবলে গোলে তহঁতৰ এই দহ এঘা তাৰ হেৰিয় ছেকেণ্ড শ্ব হে। হয় নাই। ছেকেণ্ড শ্ব চাই মেলি আহালে বহুত দেৰি হ'বগে।
কৈছো চা কাইলে বোকা দিব ৰুই পেলাই যোৱাটো বেলেগ কথা হয় নহয়?
অ'
সেইবোৰ সচা নে?
তাইক টিউচন চিউচন দিয়া নাই নেকি?
টিউচন নাই দিয়া, টিউচন নাই দিয়া।
এই গৰম বন্ধত অকমান বিজি কৰা থৈ দিব লাগে। টিউচন এটাত লগাই বহুৱাই থৈ দিলে তে এতিয়া গমটো পাব ন'
ঐ চা মোৰ এতিয়া হৈ ঘৰৰ ফালেকে পঠিয়াবলে মন বোলো অকনমান বৰগীত চৰগীতকে শিকিব এতিয়া এইবোৰ হে খে খেতি বাতিৰ মানুহ লাগি আছে বৰগীতটো অকমান শিকিবলেকে
তাকে পাৰিব তাৰ আমাৰ ইয়াৰ উৎসৱ হৈছে নহয়, তেতিয়া উৎসৱতে যাব মেলিব পাৰিব শিকাহেঁতেনে
বৰগীতৰ কৰ্মশালা এভাগ আকৌ এ বোলো এইখিনি ক'বাত দিয়া হলে অকল বৰগীত মই যে দিলোও হতেন এতিয়া অকল বৰগীতৰ কৰ্মশালাও নাই
আমি এটা পাতিছিলো দিম বুলি হেৰী নহয় এতিয়াই খেতিকেইটা দিন আজৰি হলেহে দিয়াব পৰা হ'ব
অ
তাৰমানে দুটা দুটা মানে লাগিবই ন দুটা মানুহ এটা খোলটো ললে এটা হেৰি কৰিবলে তেতিয়া মানে শিকাব পৰা হ'ব
অ অ এইটোৱেই অ মোৰো মানে ভাবি আছিলো মোৰ গৰম বন্ধতে মোৰমায়েকৰ ঘৰতে যাব আৰু বৰগীত চৰ্গীত অকণমানকে শিকিব বোলো মাহীয়েকৰ ওচৰত
সেইটোয়ে এতিয়া সেয়াহে সমস্যা খেতিকণ এদায় নোহোৱা লোকে তাকে নোৱাৰে নহয় আকৌ
আকৌ মই বাৰু ছোৱালীজনীক ইয়াৰ পৰা পঠিয়াই দিওঁ তাত ইফালে মামিয়েক হতে খেতি লাগিছে আৰু বৌয়েক সেয়া দেহা বেয়া কেনেকেনো পঠিয়াই দিয়ে বাও সে লোচহেতৰ ল'ৰা ছোৱালী কেইটাৰ সতি জঞ্জাল হে এইবোৰ ল'ৰা ছোৱালীক কাজিয়া পচাল লাগি নাপাই সেইকাৰণে মানে পঠিয়াই দিবলৈও মোৰ মন যোৱা নাই তাকেহে আৰু
এ সেইটোকে কৰিবি পিছতে আকৌ আহিবি আমাৰ এই এই হেতৰ আদায় হোৱাৰ পাছত মাটিকন ৰুই হোৱাৰ পাছত
অ আপোনাৰ আকৌ এই গম বন্ধৰ ভিতৰতে ৰুই হব জানো
হয় যাব হৈ যাব
অ হ'ব ন
অ তেতিয়া ঠিক আছে মই চাহ একাপ বনাঙ এই হাই দাৰা কঠিয়া তুলি আহিছে যে গা পা ধুই আজুৰি হৈছে।
অহ অহ হ'ব দিয়ক হ'ব হব অহ অহ